হেল্ল'
অ', মা কোৱা।
অ', কি কৰিছা?
নাই এনেই যিহে গৰম ফেন লগাই ফেনৰ তলতে বহি আছোঁ।
অ',
কোৱা অফিচতে আছা ভাত খোৱাই নাই গৰমতেনো কি ভাত খাবা, ভাত পানী খাবলৈকে মন নাযায় দেখোন গৰমত।
পঁইতা ভাত খোৱা কৰা।
বহ পঁইতা ভাত খাব লাগিব, মই আকৌ পঁইতা ভাত খাই বৰ এটা ভাল নোপাওঁ। অ', মই পঁইতা ভাত খাই বৰ এটা ভাল নাপাওঁ, কিন্তু আৰু খাওঁ তথাপিতো আৰু।
উম, হাল কিন্ত
শৰীৰৰ কাৰণে ভাল ভাল অ', গৰমত পঁইতা ভাতটো আৰু উম, খাব পাৰিলে বাৰু ভালেই শৰীৰ শৰীৰটো বোলে পঁইতা ভাত খালে হাত পেলাই পইতা ভাতৰ লগত আলু পিতিকা হয়, নাই বেঙেনা পিতিকা। ভাল লাগে বাৰু, পুৰা মাছৰ পিটিকা এইবোৰ কৰি খাই ভাল লাগে।
অ', মই ওলাই যাম বুলি ভাবিছি অলপ বাহিৰত এতিয়া কিন্তু গৰমে যি দিছে ওলাবই ভয় লাগা
অ'।
মই গা ইমান ঠিক নাছিলে, এইকিদিন ডক্টৰক দেখালোঁ এই যে আমি আমি যে অফিচৰ পৰা পাওঁ যে ই এছ আই ই এছ আই যে তাক দেখুৱালোঁ সেদিনাখন তাৰপৰা ডক্টৰে কিছুমান টেষ্ট দিলে আৰু কৰিবলৈ সেখিনি কৰিলোঁ, কৰিলৈ ডক্টৰক ৰিপৰ্টটো দেখুৱাব লাগিছিলে, কিবা হৈ আছে চাওঁ। গবে যাব লগা আছিল তাতে। এই গৰমত ওলাই গ'লে আৰু গাহে বেয়া লাগিব তাকে সেই ভাবি আছোঁ, যদি গাটো ঠিক নহয়
অ', এই তোমাৰ বেকগ্ৰাউণ্ডত কিবা মানুহৰ মাত আহি আছে!
অ', হয় নেকি? ৰ'বাচোন মই দৰাখন লগাই লওঁ।
অ'।
হেল্ল'! অ', শুনি আছোঁ।
অ', অ', এতিয়া পিছে গাটো কেনেকুৱা?
এতিয়া ঠিকে আছে।
অ'।
উম।
নহয়, আচলতে এই গৰমৰ কাৰণে মানুহ বিলাকৰ গাটো বেছিকে বেয়া হয়।
অ'।
এইকিদিন গৰমৰ প্ৰভাৱটো বেছিতো! অ', মই সেইদিনাখন কৰ'বাত দেখিলোঁ, ইমান গৰম পৰিছে কোনোবা গাঁৱৰ চাইডে ভেক কুলি বিয়া পাতিছে।
অ', এইবোৰ কৰে নহয়, নীতি-নিয়ম বিলাক আছে নহয়!
নীতি-নিয়মবিলাক আছে, দেখি ভালো লাগিছে, অম্ বি-বিয়াত আকৌ এনেই ন, এনেই কৰি থোৱা নাই, বিয়া একেবাৰে সম্পূৰ্ণ নীতি নিয়মে কৰিছে, আগদিনা জোৰোণ দিছে।
বা!
অ', পিছদিনা একদম বিয়া পাতিছে, কলগছ ৰুইছে বা বৰ ধুনীয়া লাগিলে দেখি। এতিয়া বৰষুণৰ কাৰণে
টো দেখা নাপাওঁ আৰু মোৰ এনেকেই চাব লাগিব আৰু ভিডিঅ চিডিঅৰ পৰাই।
অ'। এতিয়া বৰষুণৰ কাৰণে মানুহ থাকিব নোৱাৰি, ৰ'দৰ কাৰণে থাকিব নোৱাৰি বৰষুণ দিবৰ কাৰণে ভেকুলী বিয়াকে পাতিছে।
হম।
তাৰ পাছত খানাও খুৱাইছে ৰাইজক, বিয়া পাতি।
বৰ ভাল লাগিলে চায় হয়, দেই বৰষুণ এজাকৰ‌ বৰ দৰকাৰ আছে, আৰু নহয় এতিয়া মানে বৰষুণজাক পৰিলেও তাৰ মানে যিটো মাটিৰ তলৰ গৰমটো ওলাইহে আহে।
অ', প্ৰথমতে গৰম হৈ যায়।
গৰম হৈ যায়, মানে বেছিহে গৰম লাগে, কিবা গুপ, গুপ কে গৰমটো উঠে।
উম।
ভালকে তাৰমানে যদি দুঘণ্টামান যদি ডাঙৰকে বৰষুণ এজাক দি দিয়ে তেতিয়াহে কিজানি
অকণমান শান্তি লাগিব।
আমাৰ গুৱাহাটীখন যে কেতিয়া শ্বিলঙৰ নিচিনা হ'ব!
সেইটো নহয় আৰু। গুৱাহাটীত এতিয়া চাৰিও পিনে গছ গছনি কাটি শেষেই কৰিলে দেখোন!
একে তহিলং গোটেই!
উম, গোটেইখন কি বুলি কয়, উৰণীয়া সেতু, চাৰিও পিনে বনাই দেখোন গোটেইখন শেষেই কৰিলে। বনালেও একো লাভ নাইকিয়া নহয়, আকৌ বৰষুণ এজাক দিলে যদি বানপানী হবলৈ হয় তলত গোটেইখন মানুহখিনিয়েতো‌ তলে দিয়েই যায়।
অ'। বৰষুণ দিলেও ভয়, আৰু নিদিলেও মানুহ থাকিব নোৱাৰে। এক সমস্যা হৈ গৈছে গে।
বহুত ডাঙৰ সমস্যা হৈ গৈছে।
উম।
এতিয়া মাজতে এবাৰ কেলেবআমি হেৰিত থাকোঁতে অফিচত থাকোঁতে এবাৰ বৰষুণত বানপানী হোৱা নাছিলে জানো!
অ', মনত আছে দেই।
উম, আমি যে একদম হেৰি স্মিতাই মই ৰাতি কেলে নটা মান বজালেকে কে থকা নাই অফিচত অ'।
থাকিছিল অ', ৰৈ আছিলে।
ৰৈ আছিলোঁ অ', তুমিওতো আছিলা, তাৰপিছত তুমি যেনিবা অ', তুমি যেনিবা গগৈ ছাৰৰ লগত অকমান পিছত ওলাই আহিলা।
গৈছোঁ যদিও এককাল, এককাল পানী মানে গছকি আহিছোঁ। ভয়ে, ভয়ে এফালে অমনৰ হাতত ধৰোঁ আৰু এফালে এডাল লাঠি লৈছে, গগৈ চাৰে ধৰিছ ছে, তেনেকে গৈ আছোঁ এটাৰ পিছত এটা।
অ', নহয় আৰু তুমি সেনেকে বানপানীত তোমাৰ যাবলৈকো ভয় কাৰণ সেইটো য'ত হেৰি বিলাক গাত চাতবিলাক থাকিলেওতো নেদেখি।
নেদেখি আৰু দৌৰ মাৰি আহিব পাৰিব যে কোনোবাই সেইটো নোৱাৰা নহয়।
সেইটো কোনেও বচাবহি নোৱাৰে পানীৰ সোঁতটো যেনেকুৱা ধৰণে থাকে। মানে গাঁতত পৰিব লাগিলেতো আৰু কথাই নাই আৰু।
আৰু ফুটপাথবিলাকো এনেকুৱা নহয় যে প্লেইন গৈ আছে এই উঠা নমা, উঠা নমা।
উঠা নমা। তাৰো সেই মাজে, মাজে ক'ৰবাত উঠায়ে থাকে, খালী হৈয়ে থাকে।
যিখিনি নামা সেইখিনি পুৰা পানী আহি যায়।
পানী আহি হয়, দেই মানে বানপানী কিদিন মানে বৰ ভয়ানক হয়, দেই।
গৰমৰ দিনকিটাত বৰষুণ, বৰষুণ বুলি হাহাকাৰ কৰি থকা যায় আকৌ বৰষুণজাক দিলে বানপানী হয়, বানপানীত তুমি আকৌ এককাল, এককাল পানী লৈ আহা।
অ'। মই তোমাক কথা এটা সোধোঁ ৰ'বা হা, মই মানে এ মেকআপ চেকআপৰ বিষয়ে ইমান নাজানো আৰু কেতিয়া কোনটো কি ইউজ কৰিব লাগে। ধৰা এটা চিম্পুল মেকআপ কৰিবৰ কাৰণে কি কৰিব লাগে? প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা
ময়ো ইমানকে বৰ এটা ভালদৰে নাজানো তথাপিতো আৰু যিখিনি জানো। তাৰ মানে ধৰা ফাৰ্ষ্টতে তুমি ধুনীয়াকে মুখখন ধুই ললাটো। অঁহ অঁহ প্ৰথমতে তুমিও ধুনীয়াকৈ মুখখন ধুই ল'লাতো। খন ধুই উঠাৰ পিছত এ মই দেখিছো মুখখন ধুই উঠা পিছত তুমি অলপমান বৰফ লগাই ল'ব লাগে মুখখনত গম পোৱা নে?
অহ।
বৰফ বৰফ অকমান তুমি মুখখনত ধুনীয়াকে ঘঁহি ল'লা গোটেই মুখখনত। তাৰ পাছত সেই বৰফ খিনি যেতিয়া ঘহা হ'ল নাহ বৰফৰ যিটো পানী তোমাৰ মুখত থাকিব নহয়। সেই পানীখিনি তাৰমানে নিজে নিজে শুকাবলৈ দিব লাগে। অ' মানে কাপোৰে দি পৰাপক্ষত টুকিব নালাগে আৰু। যেতিয়া বস্তুখিনি নিজেই নিজে মুখতে শুকাই যাব নহয়৷ তাৰপিছত তুমি তোমাৰ এই বস্তুবোৰ মানে ব্যৱহাৰ কৰিব পাৰিবা আৰু ক্ৰীমেই হওক। ফাৰ্ষ্টততেটো মষ্টৰাইজাৰ ক্ৰীমটো লগোৱা হয়। তাত তাৰমানে বৰফটো যেতিয়া লগালা নহয়৷ শুনি আছা? নহয়, অ'। অঁ, অঁ, অঁ, তুমি বৰফটো যেতিয়া লগাবা নহয়। তেতিয়া বোলে বৰফটোৱে তাৰমানে তোমাক বোলে গোটেই সময়খিনি
উম।
ধুনীয়াকে মানে মেকআপৰ, মেকআপটো বোলে ধৰি ৰাখে।
অ, শিতল কৰি দিয়ে আৰু মুখখন, উম।
অ, মুখখনো শীতল কৰি দিব। আৰু তোমাক বহু বেছি, বহু সময়লৈকে তাৰমানে তোমাৰ যিখিনি প্ৰসাধনৰ সামগ্ৰীবিলাকো মানে ধুনীয়াকৈ ৰাখে মানে গৰমত ধৰা তোমাৰ বিয়পি যায় যে, বেছি গৰম হলে, বিয়পি নাযায় জানো? অঁ, হেল্ল'।
হেল্ল', শুনিছানে? অঁ, এতিয়া শুনিছোঁ তেতিয়া শুনা নাছিলো, অঁ।
অ, মাজে মাজে নেটৱৰ্কৰ দিগদাৰ দিছে চাগে তাৰ মানে তুমি বৰফ ত, যেতিয়া তুমি ঘঁহিবা নহয়, হেল্ল'।
হেল্ল।
অ, মই শুনি আছো তুমি শুনিছানে?
নাই, মই শুনা নাছিলো মাজত, অ, কোৱা এতিয়া
এতিয়া শুনা পাইছানে, অ, তাৰমানানে মই কি কৈছোঁ বৰফটো যেতিয়া ঘঁহা হয় নহয় এই বেছি গৰমত তাৰমানে তোমাৰ বস্তুবোৰ প্ৰসাধনৰ প্ৰসাধনবোৰ বিয়পি নাযায় জানো? মুখত লগোৱা।
উম।
অঁ, সেই বৰফটো ঘহিলে বোলে বহু সময়লৈকে ধৰি ৰাখে বোলে। তাৰপিছত আৰু তুমি এবাৰ এটাৰ পিছত এটাকে লগাই যোৱা আৰু। তাৰপাছত কি লগাই মইশ্বৰাইজাৰ ক্ৰীম লগায় কিবা।
উম।
কি, কি লগাই আৰু সেইবিলাক নৰ্মেলি আৰু। মইও, বৰ ভালকে নাজানো, কন্তৰ চন্ত্ৰৰ খালি সেইটো তুমি বৰফটোৰ খালি আগৰ বৰফৰ কামটো আগতীয়াকৈ ভালকৈ কৰি ল'ব লাগে আৰু।
অ, মই কেতিয়াও এনেকে কৰি পোৱা নাই বৰফ চব লগাই পোৱা নাই, লগাই চাম এইবাৰ।
অ', অ', নাই তুমি ঘৰতে চেষ্টা কৰি চাবা এবাৰ বৰফ টো, লগাই মানে মই, মই বহুত দিন মন কৰিছোঁ বৰফটো লগাই মুখখনো ঠাণ্ডা, ঠাণ্ডা লাগি যায়।
অ'।
আৰু বহুত দেৰিলেকে মেকআপটো কৰি ৰাখে, তাৰপিছত তুমি আৰু লাহে, লাহে ধীৰে তুমি বস্তুখিনি কৰি থাকা আৰু প্ৰথমতে যে এইটো কি বুলি কয় উম, ফাউণ্ডেশ্যন বুলি যে কয়!
অ'।
ফাউণ্ডেশ্যনটো বোলে লগোৱা, লগালে তাৰমানে ফাউণ্ডেশ্যনটোক অকণমান মানে মুখৰ ভিতৰত বহাৰ কাৰণে অকণমান সময় দিব লাগে মানে দৌৰা, দৌৰিকৈ কৰিবলে ভাল নহয়, আৰামত লাহে ধীৰে, কৰিলেহে বস্তুখিনি ভাল হয়।
অ'।
তুমি ফাউণ্ডেশ্যনটো ঘঁহি মানে তাক ভালকৈ একদম বোলে কিবা এটা হেৰি পায় নহয় নামটো কি জানো পাউদাৰ পাফ, বুলি যে কয়!
অ', অ', অ'।
সেইটোৱেদি, সেইটোৱেদি ভালকৈ একেবাৰে মুখখনত আৰামত, আৰামত ডেপ, ডেপ কৰি এনেকে লগাব লাগে বোলে। স্ক্ৰীনৰ ভিতৰত সোমাই যোৱাকে। অ', তাৰপিছৰখিনি তুমি লাহে, লাহে কৰি থাকা, তাৰপিছৰখিনি মানে নিজে, নিজে হৈ যায় আৰু নিজে, নিজে বহি যায়গৈ আৰু।
অ', মই মানে সিদিনাখন এখন বিয়া খাব গ'লো আৰু। নিজে কৰিলোঁ ঘৰতে মেকআপ-চেকাপ, তাৰপা বিয়াখন বিয়া ঘৰত বিৰাট গৰম, এ চি নাই। অপেন জেগাত বিয়া পাতিছে, মানুহ বেছি মানে মই পুৰাতো ঘা ঘামি গ'লো মই আৰু ফেমিলি গম পোৱা নাই, মোৰ যে মেকআপটো বেয়া হৈ গৈছে। ইমান বেয়া হৈছে একেবাৰে ঘাম বৈ আছে, সিফাল দি ঘামবিলাক আহি আছে, গম পায় আৰু। তাৰপিছত খাই আছিলোঁ যে, লগৰজনে কৈছে তোৰ কি হ'ল? মই কৈছোঁ কিয় কি হ'ল, কৈছে তোৰ মেকআপটো একদম বেয়া বেয়া হৈ গৈছে, মানে ইমান লাজ লাগিছে, বেয়াও লাগিছে। সেয়া আজিৰ পৰা আৰু মেকআপ চেকাপ নকৰো আৰু তেতিয়াহ'লে। ইমান, কিবা লাগিবলে বেয়া লা গে ন চবৰে আগত, নকৰাহেতেনো ভাল আছিলে!
এই গৰমত গৰমত বিয়াত, গৰমত বিয়া ছিয়া খাবলে গ'লে তেনেকুৱাই হয়। আৰু আমিতো একেবাৰে বৰ এক্সপাৰ্ট নহয় ন! সাধাৰণতে যিখিনি জানো সেইখিনিকে কৰি যোৱা হয়।
অ', মানে এ চি এ চি চলি থা কিলে ঠিকেই থাকিলে হয়, এ চি যিহেতু নাই অপেন জাগা। গৰমো
তাতে আৰু বিয়াত মানুহো বহুত।
মানুহ বহুত, মই ভাবিছোঁ এইবাৰ মেকআপ কৰাৰ আগত ভালকে জানি ল'ব লাগিব চব।
নাই নাই ব ঐ আজিকালি হেৰি মোবাইলত ভিডিঅ'টো চাই শিকি লৈ শিকিব পাৰি নহয়, ভিডিঅ'টো বৰ ধুনীয়াকৈ থাকে।
হয় নেকি?
মই মাজত তে দুবাৰমান চাইছিলোঁ, ভিডি'অত কিন্তু এই ধৈৰ্য্যও লাগিব নিজৰো ধৈৰ্য্য লাগিব, শিকিবলে।
অ',
মানে ধৈৰ্য্যৰ দৰকাৰ এতিয়া কেলে মোৰ কিন্তু ইমান ধৈৰ্য্য নাই ইমান ধৈৰ্য্য ধৰি ধৰি মেকআপ কৰিবলৈ, মই এতিয়া মই টিশ্যনখন মোৰ ভাগিনজনী যে
অ',
মোৰ ভাগিনজনী যে গুণজনৰ কথা কৈছোঁ
অ', অ',
তাইনো এতিয়া কিমান তাইনো এতিয়া কিমান ডাঙৰ হৈছে? নিজে নিজে মেকআপ কৰে নিজৰ মেকআপকটো, ইমান ভাল লাগে দেখিবলৈ যেন বহুত ডাঙৰ মানুহে মেকআপ কৈছে এনেকুৱা লিখিব লাগে
মিলাব খুব ভালকৈ জানে।